হেল্ল'।
শুনি আছো কোৱা
অ--হ এ খাই বৈ আজৰি হৈ আহিছো দে।
অ কি কৰি আছ এতিয়া? নাই নাই আমি খোৱা নাই।
অ মই বিচনা চিচনা পাৰিছো'। আজি মানে এফালে গ'লো যে এম ভাগৰ লাগি গ'লা আৰু মানে তাকে সোনকালে খুৱাই বোৱাই দিলো, আজৰি হ'লো।
আহ আমি খোৱা নাই মই এ ভোট জলকীয়া অলপহে কাটি আছো আহ
পালি।
কিনি আনিছিলো আই আই। আচা বনাম বুলি
অ ৰ'দত দিবি আৰু কাটি পেলাই এতিয়া।
ৰ'দত দিলো আজি গোটাই গোটাই অলপ ৰ'দত দিলো তাৰপিছত নাই আও ৰ'দত নিদো ধুই পেলাই
আহ কিহৰ আগত বনাবি
কমা খালি ভোট জলকীয়া বনাম
উম', অহ', ভাল লাগে। দেহ সেনেকে। জলকীয়া যে কিনি আনিছ ক'ৰ পৰা আনিছ, কিমান কেজি কিমান? পুৱা চল্লিশ টকা
উম আশী টকা আশী টকা আধা কেজি। জনিছোৱা,।
অ এশ ষাঠি টকা কিলো
অ', অ।
কমতে দিছো যে মই সেইদিনাখনকে চাৰিশ টকা কিলো। সুধিছিলো এতিয়া কম কমিছে কিজানি ন
উম আৰু বোৱাৰীজনীও কালি পাঁচ ছট মান লৈ আহিছিলে এই আমু যে বান্ধৱী এজনী বান্ধৱী এজনীয়েও পাঁচ ছটা মান লৈ আহিছিলে সেইয়াও দিলো গোটেইটা কাত কাটি ললো কাটি লৈ পেলাই তেল অকন গমাই গমাই কলা বোলো অকমান হেৰি কৰিপেলাই বনাম আও আৰু ভোট জলকীয়া আচাৰ কণ খালেও ভাল
অ ভাতকেইটা মানে সেই আচাৰ কন দেখি থাকিলে ভোক নালাগিলেও মানে ভাতকেইটা খাওঁ মই জলকীয়া আচাৰ খিনি গান
মই কিন্তু এই অইন জলকীয়া খাই ভাল নাপাওঁ ইমান ভোট জলকীয়াটো খাও
উম মইয়ো সেইটো জলকীয়া পালে মোক একোৱেই নালাগে উম গোন্ধটোতে হয় দে এতিয়া বহুত ওলাব নহয় তেনেকেই আনি আনিয়ে একদম আচাৰ বনাই থৈ দিব লাগিব ৰ ময়ো সি যোৱাবাৰ আনি ছো ডেৰশকে কেজি
অ এতিয়া দিব কম ৰেটত দিয়ে বজাৰ বাত যাবি গম পাইছ নে বজাৰ বাত দিব কম ৰেটত দি দিব
অহ তহতে ৰহা বজাপা আনিছ
অ ৰহা বজাপা আনিছো
বুধবাৰে বহে নেকি ন ৰহাত বজা অ আজি বহিছে যে ত
উম আজিও বহিছে আজি যোৱা নাই নাই মই বুধবাৰে আনিলো আনি পেলাই থৈহে দিলো সময় পোৱা নাছিলো
অহ অ ছোৱালীজনী কিতাপখন সলাই দিলে নে নাই আনিলি অহ অ
কিতাপখনো আনিলো এ কিতাপ সলাবলৈ যাওঁতে লৈ আহিলো ভোটজলকীয়াও আৰু
অ ভালে কৰিলি দে বজাৰখন ভাল আকৌ ডাঙৰ
উম ডাঙৰ যে আমাৰ ইয়াতো হয় বেলেগতো হয় ইয়াত থ ক বুলি কয় এডখৰ জেগাটো হয় আকৌ এনেকে মঙ্গলবাৰ বজা আও হয় মংগলবাৰ আও এখন গাঁও আছে এখন গাঁওতো হয়
অ এ বজাৰ পা আনিলে
ডেৰশ ডেৰশ মানত পায় দেৰ দেৰ এশ এশ ষাঠি টকা এনেকে কেজি বুট জলকীয়া টো
এক কেজি ললে দিব চাগ ডেৰশটা হে
মই আধা কেজি আনোতে তে দিছে এশ ষাঠি টকা
তালৈছ এশ ষাঠি ল এশ ষাঠি কেজি ইয়াতে আশী টকা দি আনিছো
অ আধা কেজি আনিছো আৰু কিন্তু এনে জলকীয়া খিনি আকৌ ধুনীয়া ডাঙৰ ডাঙৰ জুলকীয়া
আহ
দীঘল দীঘল হলি আজি লৈকে এইকেইটা
সেইকেইটা ভাল লাগে আকৌ ডাঙৰ ডাঙৰকেইটা দেখিবও ভাল লাগে খাইয়ো মস ভাল লাগে
উম এই দীঘল দীঘল কেইটা মানে দীঘল কেইটা এৰাই দিয়ে গম পাইছা নাই বস বেছিকে ওলাই
বস্তু অ বেছিকে ওলাই সেইটো হয় কোৱা
বাচি বাচি আনিছো তাকো
আহ
কিনিওতে মানুহজনক কৈছোঁ মই বছি বাছি নিম কিন্তু নিয়া বুলি কলে আও ভাৰালো ভাৱালো বোলো
অ সেইটো ইমান পইচা দিমি যেতিয়া আমি ভাল ভাল
অ নাই কেইটামান বেপাৰী কিছুমান বেপাৰী বেছি বাচিব নিদিয়ে
নিদিয়ে নিদিয়ে কিছুমানে কিছুমানে একদম চোবই নিদিয়ে। সি নিজেই দিব।
আহ গেলাই চেলাই ভাৰাই দিয়ে
সেই অ হয় নিজে বাচি আনিব লাগে উ চবতে উ মানে চব্জি আনিলে নিজে বাচি আনিব লাগে হ।
অহ ', আমাৰ মালিকে আনিলে বাচি নানে গম পাইছ নে। আমাৰ মালিকে কি কৰে বস্তু আনিবলৈ এহ বেপাৰীয়ে ভৰাই।
অহ ', সে মতা মানুহ চবেই তেনেকুৱাও আমি অহ ', মাইকি কি মানুহে সেইবিলাক মানে হেৰি গ সে দে উম', এইটো এপোৱা দে এইটো আধা কেজি দে এইটো এক কেজি দে কব আৰু। বেপাৰীয়ে যি দিয়ে ল'ব গুচি। আহিব।
গেলা চালাই ভাই ল গুচি আহে।
কম নক একদম মাথাটো গৰম উঠি যায় মোৰ।
মোৰ বজাৰ সেইকাৰে মতা মানহ কৰিব নিদোৱে মই নিজে কৰো।
থাকোতে নিজে যাওঁ কৰিবলৈ। উম', - উম ', এহেন্তে খপ ইমান ডাঙৰ হ'ল একে মই নিজে চাউলৰ পৰা ধৰি চব বজাৰ ময়ে কৰো।
নিজে বজাৰ কৰিব লাগে আচলতে কি জানা নিজে বজাৰ কৰিলে বস্তু খিনি নিজে - নিজে বাচি কমকে আনিব ল। য়া আনিবলগীয়া হয়। মতামানুহে এসোপা- এসোপা লৈ আহিব আৰু।
এশোপা ওলাই আহিব একেটা বস্তুকে এশোপা আনিব আমি কেইটাও বস্তু আনিম অকন কম- কম।
অহ ', গেলি যোৱ দি যায় এনেই এনে পেলনি যায়।
অহ ', পেলনী যাই আকৌ তেনেকে এ - এসোপা আনিলে। কিমাননো একেটাকে খাই থাকে বনাই থাকিম।
আৰু সেইটো বাদেৰে কথা এতিয়া খাই দিয়া বস্তু ন দুদিনমান থাকে।
অহ', গেলি যায় - গেলি যায় সাৰ দিয়া কিটা। ধনিয়া বিলাকো আনি কিমান ধুনীয়া।। আনোতে পিছত আবেলিলৈ বা পিছদিনাখনলৈ গেলিয়ে যায়। সাৰ দিয়া খিনিয়ি লোকেল খিনি আকৌ চাবিচোন সাৰ। নিদিয়েখিনি তিনদিন থাকিলেও শুকাই যাব। তেও গেলি নাযায় মানে তেতিয়াই ধৰিব পাৰি আৰু মানে। মে ভাল বেয়াটো
উম', মই আকৌ ধনিয়াতটো আমাৰ ঘৰতে পেলাও যে ঘৰৰ পৰাই আমি খাওঁ।
অহ ', উম', - উম ', মই আগতে আমি প্ৰতি বছ মানে বাহিৰত থাকোতে যে তাত এ তেনেকে ধনিয়া কৰি লৈছিলোঁ আৰু গৰহস্পতি ন? ঠাণ্ডা দিনতহে যে কৰিব লাগিব সেইটো নহয় তাত যে বৰষুণ নহয় বেছি। যেতিয়াই তেতিয়াই কৰিব পাৰি মানে। ধুনীয়াতো আমাৰ ইয়াত আকৌ বাৰিষা চিজনত ইমান মানুহে নকৰে হয় বৰষুণে বেয়া কৰি দিয়ে বুলি কয়।
অহ ', নকৰে
সেই তেন্তে তহঁততো নিতিয়া হৈছে এতিয়া হয় নে নহয়।
অঁ সেই তেনেকে এতিয়া এতিয়া মৰি গৈছে আৰু গছ এইবিলাক এতিয়া আহি নহয় আহ গেলি গ'ল যদি বৰষুণতটো পৰিলে যে এতিয়া তথাপিও নিজে নিজে কৰি খুৱাই ভাল নিজে কৰি খালে। কিবা এটা হেৰি হয় ন ভাল লাগে
নহয় নিজে কৰিলে সেইটো এতিয়া ধুনীয়া নাই এতিয়া হয় দোকানত যাবি নে কৰ'বাত যাবি নে তই এতিয়া বিচাৰি আলহী এটা আহিছে বা নিজক। কিবা এটা ভাল বনাইছ ধনিয়াকন দিব মন গৈছে বাৰীত কৰিলে তই পতকে গৈ ছিগি আনিব গ
উম উম আৰু ধনিয়াটো চবতে চবতে ধনিয়াটো দিলেওঁ ভাল লাগে খাই উ
আমি তেজপুৰত থাকোতে মই আমি কৰি লৈছিলো তেনেকে ধনিয়া অইন নেপেলালেও মই ধনিয়া খিনি পেলাওৱে মানে আৰু ফুলকবি চুলকবিও গৈছে সেইবিলাক ধ্যান নাই ইমান খালি কিন্তু ধনিয়া খিনি যে লাগে। সেইখিনিয়ে আৰু লাই শাক।। খিনিয়ে মানে মেইন ধ্যান দিছিলো আৰু
অঁ লাই খা আমাৰ আমাৰ লাই শাক পেলালে এভেইলেবল হৈ যায় খাওঁতা নাইকিয়াই হৈ যায় খাওঁয়ে
উম সেইটো আমাৰ যায় সদায় খাই অঁ ডাঙৰটো নে সৰুটো
এইটো ডাঙৰটোও হৈছে সৰুটোও হৈছিলে মাজত তেতিয়া হওঁতে দুইটা হৈছিলা ত খাই খাই মোৱ যায় অ কেঁচা চাটনি কৰি ইমান নাখাওঁ বাৰ কম খাওঁ উ এনে খাওঁ কম খাওঁ আৰু মই খাওঁ আমাৰ ল'ৰা ছী পোৱালি কেইটাই নাখাই খাই যে কেঁচা চাটনি কৰো কেতিয়াবা ভাজি ভাজি কৰি দিলে খাই আৰু বা মাছৰ খতি টকাৰে অকণ বনাই হ
আঁহ যেনেকেই খায় তেনেকেই খ বনাই দিব লাগে খাব লাগে ভাল লাগে কিন্তু, সেইটো সেউজীয়া শাক -পাচলি খাব লাগে। লাগে আকৌ শাক বহুত ভিটামিন আছে মাছ মাংসতকৈ বেছি শাক এইবিলাক ঘৰৰ আৰু যিকোনো ঘৰুৱা বস্তুত
উম এনেইও লাই শাকটো বা বা যিকোনো শাকেই শাক খাবই লাগে
অ সাৰ দিও বনাই খাই ধুনীয়া লাগে নহয় টেষ্টি সাৰক অকমান দি দিব লাগে জালুক জীয়া একন দি দিব লাগে পানী অলপ দি দিব লাগে পিঠা কেইটামান মাৰি দিব লাগে ধুনীয়া লাগে খাই সেইটো
আমাৰ আজিকালি ল'ৰা ছোৱালীয়ে বুজিয়ে নাপায়
বুজিয়ে নাপায় শুকানে ডালে ডালে ভাজি দিব লাগে তেতিয়াও ভাল লাগে লাই শাক তেও তৰিকা দি খাব পাৰি
আমাৰ লাই পালেং এয়া চব কৰিছিলো হে নাইকিয়া হ'ল আৰু এতিয়া হেৰি হৈ গ'ল আৰু আকৌ এতিয়া এতিয়া ভেন্দি হা হৈছে দুজোপা মান ভেন্দিটো অনিষ্ট নহয় ভেন্দিটোত আছে তাৰপিছত কোমোৰাটো বাও ঘৰতে হয় ভেন্দি চেন্দি বান্দৰে নাখায় অ নাখায় ধনিয়াটো খায় কম খায় বাৰু এতিয়া ধনিয়াটো ইমান হেৰি কৰি নাথাকেহি আৰু কিন্তু এনেই অইন বচু খাই কিন্তু ধুনীয়াটো ইমান
উম হেটো সেন ন পেটত নভৰিব ন সেইটো খাব নাই সেইখান ন প্ৰিয় ফল মল এইবিলাক কিবা কিবি হে হয়
অহ লাইপাতো খাই লাইপাত নাখায় অ অমিতা গছতটো নাথাকে বাৰু ইয়াত অমিত নাই অমিতা নহয় অমিতা গছজোপাই খাই পেলাই গছজোপাই খাই লে আমাৰ অমিতা গছ দুজোপা অ ইমান পুলি কেইটামান হৈছ পুলি কেইটাই খাই পেলালে উম সেইকাৰণে পাচলি কৰিবলৈ মন যায় সেইকাৰণে কেতিয়াবা এনে গছ চচ ৰুই ঘৰতে খাব পৰাকে বনাবলৌ নোৱাৰি যে বান্দৰ পৰা সেইটোৱে
খাবলৈ পোৱা নাযায় মনতটো অশান্তি লাগে অ
উম উম লোকৰ হোৱা দেখিলে উম বেয়া লাগে আমাৰও এ আমি নিজেও ঘৰতে কৰি খাব পৰা হয় এনেকে ভাবো কিনি খোৱাতকে নিজৰ ঘৰত হোৱা হয় বুলি ধুনীয়া লাগিলে হয় ন বোলো বস
অঁ ঘৰৰ বস্তুটো খাই ধুনীয়া লাগে একদম, সোৱাদে বেলেগ কোনো বস্তু এটা।
উম, তাকেই।
হ'ব দে কি কৰিবি আৰু এতিয়া উপায় নাই, বান্দৰ বিলাক নিজে খেদিবও নোৱাৰো।
উম বান্দৰতো মাৰিবও নোৱাৰি, খেদিবও নোৱাৰি।
উম, তেওঁৰ ভগৱান অ খুৱাই হয়।
ভগৱানৰ হেৰি সেৱা কৰিয়ে থাকিবি আৰু তে একো হেৰি নকৰিলে হ'ল, অনিষ্ট।
উ কেতিয়াবা খং উঠি যায়, গম পাইচা নাই। কি কৰিবি উপাই নাই বকো কেতিয়াবা, এতিয়া হয় ৰাতি ইও বান্দৰ, গম পাইচা নে।
ধাম ধাম কই থাকে
এতিয়া টিঙৰ অঁ, এতিয়া পৰা এতিয়া টিঙত ধম ধমাই আছে অলপ আগত, ইমানেই বান্দৰ, ৰাতিও ডিষ্টাৰ্ব কৰি থাকে সিহঁতে।
দিনত ক'ত যায় সিহঁতি
দিনত এ ফিচাৰি চিচাৰি থাকে, এতিয়া ৰাতি সন্ধিয়া সময়ত আহিব আৰু গোটেই যাক ইয়ালে। কেতিয়াবা চিলিঙিৰ ওপৰত উঠি থাকিবহি, উম। টিং ফুটা ওলালে, টিং এতিয়াও ফুটা নাই আৰু কেইবে থাইতো বৰষুন পৰা হ'ল এতিয়া। বৰষুণ পৰিলে ৰুমতো বৰষুণ পৰে।
কিমান কষ্ট হয় এইবিলাক হেৰি কৰি চাফ চাফাৰী কৰা আকৌ এগুণত দুগুণ কাম ওলাই হয়নে। তেনেকে পানী পৰিলে
তাকেই এতিয়া বান্দৰৰ পৰা একো কৰিবই নোৱাৰ, কি কৰিবি আৰু। তাহতক খেদিলেও ধৰ, অঁ -অঁ হ'ব দে অ।